অ বন্ধু ভালে আছা না? আছো আছো মইয়ো ভালে আছো আজি মই তোমাৰ লগত অলপ মানে কথা পাতিব বিচাৰিছো অলপ আছো বহি আছো তুমি কি কৰিছা?
মই ৰ'বা এই গৰমত ঘৰত থাকিব নোৱাৰা নহয় অলপ মানে চোতালত বহি আছোঁ।
অ, ঠিক আছে অলপ কিবা আলোচনা কৰোঁ যিহেতু এনেই আছোঁ তুমিও এনেই আছা।
ইতিহাসৰ বিষয়
একে উম, হ'ব ভাল লাগিছে বিষয়টো কোৱাচোন।
চোৱা আমিতো বহুত কিতাপ চিতাপ পঢ়ো ন' মানে আজি আমি কিতাপৰ বাহিৰৰ অসমৰ গল্প পাতিম দেই।
হয় হয়।
প্ৰথমে কোৱাচোন অসম নামটো ক'ৰ পৰা আহিল?
হেল্ল',
প্ৰথমতে কোৱাচোন যে অসম নামটো ক'ৰ পৰা আহিল? শুনা পাইছা না?
হেল্ল',
শুনা পাইছা নে?
হয় হয় মই মানে ইণ্টাৰনেটটো অলপ মানে দিগদাৰী দিছিলে।
আচ্ছা মানে তুমি কোৱাচোন আগতে অসম নামটো মানে ক'ৰ পৰা আহিছিল?
উম কি কওঁ আৰু অসম নামটো এই মই নাজানো নহয় তুমি কোৱাচোন মই পাহৰিলো মানে
আহোমৰ পৰাই আহোমৰ পৰা আহিছে।
অ, একদম ঠিক কিন্তু তাৰ আগতেও নাম আছিল কিবা অসমৰ পুৰণি নাম বুলি ক'লে আমি কামৰূপ আৰু প্ৰগজ্যোতিষপুৰ বুলিহে জানো হয় নে নহয়?
হয় হয় কথাটো।
ত আমাৰ ভু বুৰঞ্জীৰ বিষয়ে অলপ জানিব লগাও কিছুমান কথা আছে যেনেকে আমাৰ ভগ দত্ত বুলি এজন ৰজা আছিলে
উম।
হয়নে নহয়?
হয়।
কমেও তিনিশ পঞ্চাছ চনৰ পৰা বাৰশ চনলৈ কামৰূপ ৰাজ্য আছিল অৰ্থাৎ তেতিয়া মানে ৰাজ কৰিছিল বৰ্মন বংশ আৰু শালস্তম্ভ বংশ আৰু পাল বংশই হয়নে নহয়? মইও খুব বৰ বেছি নাজানো হ'লেও যিখিনি জানিছোঁ সেইখিনি কৈছোঁ আৰু।
ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নাম শুনিছোঁ, কিন্তু হৰ্ষ বৰ্ধনৰ বন্ধু আছিল ন!
হয়, হয়, হৰ্ষ বন্ধু বৰ্ধনৰ বন্ধু আছিলে।
একদম, মানে চীনা পৰিব্ৰাজক এই যোনটো হিউৱেন চাঙৰ মানে তেওঁৰ দিনত কামৰূপলৈ আহিছিল ন, মানে তেওঁ লিখিছে ইয়াত মানুহবোৰ চুটি-চাপৰ বা সাহসিক আৰু বিদ্যা চৰ্চা কৰে।
হয়, হয়। অ, তেতিয়াও আমাৰ অসমত অ, কলেজ আছিল নেকি জানো! তেতিয়া আছিল জানো! তুমি এবাৰ ভাবাচোন! তুমি কি বুলি ভাবা? তেতিয়াতো কলেজ নাছিলে। তেতিয়াহ'লে তেওঁলোকে এইবোৰ, এনেকুৱা ধৰণৰ আলোচনা ক'ত কৰিছিলে? মানে বিদ্যা-চৰ্চা।
তেতিয়াৰ দিনত কলেজ নাছিল, কিন্তু নালন ন্দাৰ দৰে শিক্ষা কেন্দ্ৰ আছিল।
অ।
মন্দিৰ সেইসময়ৰে মানে
হয়।
সময়ৰ কথা
আহোমৰ কথা, আহোমৰ বুলি ক'লে বৰ ভাল লাগে। মানে সেইখিনি শুনিবলৈ আৰু আমোদজনক, কিয়নো আহোমে অসমখনক ৰাজ কৰিছিল কমেও ছয়শ বছৰ, হয়নে নহয়! এই এটা গৌৰৱৰ কথা, কিয়নো এতিয়া বাৰশ আঠাইশ চনত- চনত চাংনুং চুকাফা আহিছিল। হয় নে নহয়! মাউলুঙৰ পৰা পাতকাইত পাৰ হৈ চৰাইদেউ প্ৰথম মানে আহ আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিলে? চৰাইদেউ।
চৰাইদেউ।
হয়।
তো, আহোমে ছয়শ বছৰ ৰাজত্ব কৰিলে মানে মোগলেও মানে অসম দখল কৰিব নোৱাৰিলে আৰু।
নোৱাৰিলে হয়।
শৰাইঘাট যুদ্ধ
শৰাইঘাট যুদ্ধটোৰ অ, হয়, শৰাইঘাট, মই তাকেই ক'ব ওলাইছিলো, শৰাইঘাট যুদ্ধ। শৰাইঘাট যুদ্ধটো মানে আহোমৰ লগত হৈছিলে, যদি আহোমে অসম আক্ৰমণ কৰিছিল কমেও সোতৰবাৰ। তথাপিও লাচিতসকলে লাচিতৰ সৈন্য আৰু লাচিত, মানে তেওঁলোকৰ আগত হাৰ নামানিছিল।
হয়।
সোতবাৰ-সোতৰবাৰকৈ আহোমক মানে, মোগলক আহ, অসমৰ পৰা খেদি পঠিয়াইছিলে।
হয়, হয়, ঠিকে কৈছে, মানে চোৱা এতিয়া ষোল্লশ বিৰাশী চনৰ যোনটো ইটা খুলীৰ যুদ্ধত শেষবাৰৰ বাবে খেদিলে ন তাৰ পিছত মোগল আৰু উভতি নাহিলেই।
নাহিলেই আৰু, মানে সেইবিলাক আৰু হেৰিয়ে নাপালে সাহসে নাপালে, কিয়নো সেই সময়ত কি হৈছিলে, অসমৰ কিছুমান নাৰী সমাজ আছিলে, নাৰী সমাজ হাত তত হেংদাং লৈ মোগলৰ বিৰুদ্ধে মানে ঠিব দিছিলে যুদ্ধ কৰিবলৈ, তেওঁলোকৰ মানে হেংদাংসমূহ ইমানে জিলিকি আছিল যে ৰ'দৰ পোহৰত চিকমিকা আছিলে। যিটো দেখা পায় মোগলসকলে মানে ভয় কৰিছিলে যে অ' এইবাৰতো অসমৰ মহিলাসকল ওলাই আহিছে
হু, হু।
ষৰ সমানে মহিলাও মুখ ওলাই আহিছে। আহ এওঁলোকলৈ আমি কেনেকে পাম, তাৰে ভিতৰত হয়তো আমি আৰু আৰু এজনী বীৰ আছিল আমাৰ অসমৰে আহ বীৰ মূলা গাভৰু বুলি এজনী আছিলে হয় নে নহয়?
হু, হয়, হয়।
হয়, তাৰপিছত ইংৰাজো আহিলে পিছত। মোগলৰ পিছত অসমত ইংৰাজীও আহিলে, আহিলে যদিও খুব বেছি তি ৰাজত্ব কৰিব নোৱাৰিছিলে। কমেও ওঠৰশ সোতৰ চনৰ পৰা মানে কি আকৌ অসমত বেয়া দিন আহিছিলে। অ'।
অ'।
কাৰণ তেতিয়া আকৌ আকৌ ম্যানমাৰ যে ম্যানমাৰ অৰ্থাৎ যিটো মান বুলি কওঁ। হয় নে নহয়? মান মানসকলে মানে কি অসম তিনিবাৰকৈ আক্ৰমণ কৰিছিলে, যাক ইয়াক আমি য়াণ্ডাবু সন্ধি বুলি কওঁ, যাণ্ডাবু সন্ধি এইকাৰণে কোৱা হয় এই মান আৰু অসম আহোমৰ মাজত যি যুদ্ধ হৈছিলে সেইকাৰণে এইটো য়াণ্ডাবু সন্ধি বুলি কয় আৰু এইটো হৈছিলে তোমাৰ আহ ওঠৰশ ছাব্বিশ চনত। তাৰ পিছতে মানে কি আহ তাৰপিছতে মানে কি হ'ল আ, অসমটো ইংৰাজৰ হাতত গুচি গৈছিলে।
গুচি গ'ল।
উম।
কৈছ, ওঠৰশ ছাব্বিশ চনৰ পৰা
ওঠৰশ হয় হয়, হয়।
ঊনৈছশ সাতচল্লিশ সাতচল্লিশ চনলৈ ইংৰাজৰ শাসন চলি আ ছিল।
অ'।
কিন্তু অসম ওঠৰশ সাতাৱন্ন চনত মানে যোনটো মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই বিদ্ৰোহ কৰিলে
উম, হয়, হয়, অ' যা যেনেকে
এইবোৰো আৰম্ভ হ'ল ন'?
হয়, হয়। তাৰপিছত আকৌ ওঠৰশ তেইশত এই যে ইংৰাজ এজন আছিলে নাম কি আছিলে তেখেতৰ ৰবাৰ্ট বোছ হয়, তেওঁ অসমত কি কৰিলে চাহ আৱিষ্কাৰ কৰিছিল হয় নে নহয়?
হয়, হয়, ইয়েছ হয়।
তুমি যে মই ইয়াৰ বিষয়ে যে আমি আলোচনা কৰিছিলোঁ এবাৰ মনত আছে নে, আমি কলেজৰ লাইব্ৰেৰীত এবাৰ আলোচনা কৰিছিলোঁ।
হয় কোৱাচোন
ৰবাৰ্ট ব্ৰুছ অসমত প্ৰথমবাৰৰ বাবে চাহ আৱিষ্কাৰ কৰিছিল।
উম। হয়।
অ' আৰু চাহ বাগিচা আছিলে তাৰ পাছত আমাৰ কি হ'ল। উম কিছুমান ইতিহাস আৰু আছে যেনেকে ধৰা তেল শোধনাগাৰ বুলি ক'লে আমাৰ অসমৰ প্ৰথম তেল শোধনাগাৰ হ'ল ডিগবৈ আনকি এছিয়া মহাদেশৰ প্ৰথম তেল শোধনাগাৰেই হ'ল ডিগবৈ যিটো আমাৰ অসমত আছে ইয়াৰ বিষয়ে কিন্তু বৰ বেছি মানুহে নেজানিছিল আগতে কিন্তু বৰ্তমান সময়ত যি কিন্তু বহুত বেছি চৰ্চা চলিছে অসমত কমেও চাৰিটামান তেল শোধনাগাৰ আছে যেনেকে ধৰা অহ নুমলীগড় তেল শোধনাগাৰ নুনমাটি তেল শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰ আৰু আছে তোমাৰ এইটো ডিগবৈত তেল শোধানাগাৰ যোনটো মানে কি সমগ্ৰ এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰে আছিলে ডিগবৈত হয় নে নহয়
হয়
তাৰপাছত আৰু কি আহিলে ভাষা আন্দোলন আহিল অসমত হয়
মানে ভাষা আন্দোলন যদি ক'বলৈ যাওঁ
উম
তোমাৰ ঊনৈছশ ষাঠি বা ঊনৈছশ বাসত্তৰ চনত মানে অসমীয়া ভাষাত মানে ৰাজ্যিক ভাষা কৰিবলৈ আন্দোলন কৰিব মানে বিচাৰিছিল তাৰপিছত কি হ'ল ঊনৈছশ ঊনআশী আষী চনৰ পৰা পঁচাষী চনলৈ অসম আন্দোলন মানে অবৈধ প্ৰৱজনৰ বিৰুদ্ধে আঠশ পঁস্পনজন শ্বহীদ হ'ল
আঠশ পঁস্পনজন শ্বহীদ হৈছিলে হয়
শ্বহীদ হৈছিল তাৰ মানে আমাৰ ইতিহাস মানে কেৱল যুদ্ধ নহয়
হয় আমাৰ ভাষা অ ভাষা সংস্কৃতি তাৰপিছত আমি আত্মনিৰ্ভৰ হ'ব লাগে সেইটোৰ ওপৰতো আছিলে
উম
তেনেকে ধৰা শৰাইঘাটৰ পৰা শ্ৰীমন্ত শংকৰদেৱলৈ বা কোনো আহ কনকলতাৰ পৰা ডক্তৰ ভূপেন হাজৰিকা লৈ বৰ্তমান সময়ছোৱাত এই সকলো আমাৰ ইতিহাসেই আৰু
ইতিহাস মানে কেৱল তাৰিখ নহয় ইতিহাস মানে আমি কোন কি আছিলো কি কৰিলো আমি কেনেকে আগতে জীয়াই আছিলো আমি কি পৰিস্থিতিৰ পৰা এতিয়া কি পৰিস্থিতিত আহিছো সেইটোও হয়
এতিয়া এটা কথা মনত ৰাখিবা
ঠিক আছে বন্ধু আজি তোমাৰ পৰা এইখিনি জানিব পাৰিলো ভাল লাগিল ইতিহাসৰ কথা পাতি আমি পিছত আকৌ বেলেগ এটা অধ্যায়ত আলোচনা কৰিম।
ঠিক আছে মোৰ অলপ কাম আছে বাৰু মই ইমান খিনিতে ৰাখিছো
উম ঠিক আছে।
তুমি বহুত খিনি ক'লা ন।
অ দিয়া হ'ব বাৰু।
অ